কি কৰিছা?
হেল্ল'।
অ', কি কৰিছা?
এনেই বহি আছোঁ, গাটো ভাল নহয়।
অ'।
তাৰপিছত, মইয়ো এনে বহি আছোঁ আগফালে, ভিতৰতে চাই আছিলো ভিডিঅ' এটা, তাৰপিছতে মিষ্টাৰ বিটুৱে কিবা সহায় কৰিছে মানুহক, ল'ৰা ছোৱালী তিনিটা আছে, মাকজনী হেনো কাৰবালৈ পলাই গৈছিলে।
অ'।
বাপেকতো নাই আগতে, তাৰপিছতে মাকজনী হেনো কাৰবালৈ পাই গ'ল, ল'ৰা ছোৱালী কেইটাক ঘৰ বনাই দিছে মানে হাফ ৱালকে।
উম।
তাৰপিছতে ঠীকাদাৰে মানে বনাইছে আৰু, তাৰপিছত হাফ ৱালকে ইমান ধুনীয়াকে বনাইছে, চব বিচনা, টেবুল দুজনী ছোৱালীক টেবুল, হেৰি কি? টেবুল পঢ়া টেবুলে চকীয়ে ডাইনিং, চকী, টেবুল এযোৰ ডাই ডাইনিং চিট এটা মানে চাৰিখন, আৰু ল'ৰা এটা আছ ল'ৰাটোক আকৌ বিচনাত বহি পঢ়িবলৈ বনাই হেৰি এনেকুৱা যে, বহি পেলাই যে চাই সেই এখন আছে যে, আমাৰ ঘৰটো আছে যে ছোৱালীয়ে পঢ়ে, মাহঁতে দিছিলে যে, তেনেকুৱা এখন দিছে।
কি দেখিছিলো আগতে? বহুত দিনৰ আগৰ হপাই ভিডিঅটো।
বহুত দিনৰ নেকি সেইটো? নহয় ঘৰ আকৌ এতিয়াহে বনাইছে। তেহেঁতি আকৌ পূজাত আহোতে এই কিবা এটা বিহুত অ', তাৰ পিছতে বহুত দিনৰ আগৰে যদিও নাজানো, মই ভিডিঅ'টো চালো আৰু এতিয়া।
তেনেকুৱা ভিডিঅ' এটা মোৰ আগতে দেখা গতে লাগিছে আকৌ।
অ', অ'। তাৰপিছতে চালো ভাল লাগিছিলে, চালো চাই পেলাই বোলো নহয়, মাইনালে ফোন এটাহে কৰো, তাকে ভাবিলো।
অ', ময়ো সেই কৰো বুলিয়ে ওলাই আহিছিলো আকৌ, ওলাই ওলাই হেৰি, এইডখৰ পাইচোহি আওঁ, তাপা, উম। দুৱাৰ মুখত সোমাওঁতেই, চকীখন ল'বলৈ দুৱাৰমুখত সোমাওঁতেই তই ফোন কৰিছ।
অ', উম। আগফালে বাৰান্দাতে বহি আছোঁ, গৰমটো বাৰু আছে, আগবেলা নাছিলে বাৰু।
হেহ।
আগবেলা অলপ কম আছিলে, এতিয়া দুপৰীয়াপাটো গৰম কিন্তু আছেই, কিন্তু ৰ'দটো আজি নাই।
অহ।
তহঁতৰ সেইফালে ৰ'দ দিছে
গৰম, আমাৰ এইফালে ৰ'দ চ'দ নাই।
অ আজি আমাৰ ইয়াতো নাই উম সেইফালে বিয়া চিয়া পাতিছে নে নাই
উ আই বিয়া নাই বিয়া দিয়া পাৰ হৈ গ'ল খালো বিয়া সময়ত এতিয়া নাই বিয়া
অ আমাৰ ইয়াতো এখন বিয়া হ'ল কালি আমি মই নগলোৱে উম অ ৰাতিয়ে ঢোল বজাই ঢোল বজাই আছে বাৰু ঢোল বজাই আছে পুৰা কেতিয়া দৰা আহিলে কি হ'ল কিন্তু গম নাপালো আৰু
আমাৰ ঘৰৰ কোন কোন গ'ল
আমাৰ ঘৰৰ মায়ে ছোৱালীয়ে গ'ল আবেলিতে আও পথাৰৰ পৰা অহাৰ পিছতে সিহঁতে গ'ল ময়ো পথাৰৰ পৰা তেতিয়া আহিছোহে হেৰি আহি পেলাই যি একে হেৰি হৈ আছো যাবলৈ মন নগ'লে আৰু গৰম গোটেই টাপ টাপ লাগি আছে যে গাটো
অ
যাবলে সেইকাৰণে মনে নগলে যাবলে নগলো সেইকাৰণে
অহ ভালে হ'ল দে ইমান ৰ'দত কলামলা হৈ আছ
উম হুম আজি উম চেংমাৰা গৈছিলে দেউতাহঁত ভিনদেউৱে দেউতাই অ ভিনদেউৱে দেউতাই আৰু ছোৱালীয়ে গৈছে আজি বোলো মোৰ মই উম আ গৈছে অহাই নাই মই বোলো আজি মোৰ পইচাৰে হেৰি খুৱাও বোলো মুৰ্গী খুৱাও বোলো মাংস
বাহ মজা উম
গৈছে সিহঁতি চুলিও কাটিছে হ'ব পাই দেউতাই চুলি কাটিছে হেনো অকন টাইম লাগিছে বুলি কৈছে আও
অহ
আচ্ছা উম
পানী অকণ খাইছো পেটতো গৰম গৰম লাগিছে ভাত হেৰি জিকা আলু ভাজি ভাজিটো নাখালোৱে জ্বলা দিয়া বুলি জ্বলাবোৰ মই খোৱাই নাই বাৰু
অ নালাগে খাব মন গ'লেও নালাগে খাবলে
অকল দাইলে দাইল জাতিলাও লগতে খালো
অহ এইবোৰ সোৱাদ চোৱাদো নালাগে বাও সিমান চাগে হয় নহয় তথাপিও সেয়াকে খালি আও সেই জ্বালা চালা খালে হে সোৱাদ লাগে অ জ্বলা চলা খালেহে মানে সোৱাদ লাগে জিভাত কিন্তু আকৌ খালে মানে বেয়া যে অ নালাগে খাব বাচি কৰি খাবি আও তাৰপিছতে আমাৰ
আনকালে খাই দিওঁ জ্বলা মই এইবাৰহে নোখোৱাকে আছো পাৰিছো বুলিহে
হু হু এই তাৰমানে সোৱাদ চোৱাদ নালাগে যে সেই কাৰণে জ্বলাটো খাই দিলে মানে ভাল লাগে এনেকুৱা লাগে
উম
আ আমাৰো আজি আবেলি নাখালোৱে যে সেই জলপান খাম বুলি ভাবি আছিলো যেনিবা
উম এদিন হেৰিয়ৰ জলকীয়া এটা এই অকণমানি কণমানি জলকীয়া এটা যে জলকীয়া এটা খালো ভেকুৱা ভেকু ভেকুৱাহে পালো কেলে জানো
অহ কিবা এটা বেয়া সোৱাদ লাগে বুলি কয় নহয়
অ ভেকুৱা ভেকুৱা নিচিনা লাগিলে
অহ।
নাখাওঁ দেই বুলোঁ। ইমান ঘিন লাগিছে
মাতটো বেলেগে লাগিছে আক'। সেইটোৱে। সে জলকীয়াটো খাব নোৱাৰিব পা ভাত এ হৈছে
অ, সঁচাকে।
জলকীয়াটো খাব নোৱাৰোঁ ছাগে। সেকাণে ইমান জলকীয়া। অকণমান জ্বলা পালেই মানে অকণ খাই চাওঁ নিচিনা নালাগেই।
অ। সেইটোৱে কেতিয়াবা যে খাওঁ খাওঁ লাগে কিবা। সেটো বেয়া বস্তু কিটা খাবলে মন নাই যোৱা ভালে হৈছে।
অঁ।
তাপিছতে। আমা আজি কোমোৰাই, আলু গুটিয়ে, দালিয়ে একেলগে বনালো, কঁঠাল গুটি আছিলে। কোমোৰা দিলে একেলগে বনালোঁ আ।
কঁঠাল গুটি হৈছে আৰু আমা কঁঠাল কিনি আনিছিলে পঞ্চাশ টকাত। কেইটা দিছ চাৰিটা নে কেটা
অঁ। চাৰিটা কঁঠালগুটি।
চাৰিটা
অ কঁঠাল চাৰিটা। আমা আইদেউ লৈ আহিছিলে। এটা কঁঠাল গুটি এবাৰ খাবলে হ'ল আৱ এটা কঁঠাল গুটি। তাপিছতে আকৌ এটা কথা নানিবওঁ পাৰে। হেৰিহে আনিবলে গৈছে যে। পালে মানে আনিব চাগে। যদি বিকিৰ কৰি থকাৰ পায়।
কি আনিবলে ছে।
হে মৰ্গী আনিবলে পঠিয়াইছোঁ। দেউতাও কৈছে, চুলি কাটিছে। ছোৱালীও গৈছে।
নিজেও চুলি কাটিম বুলি কৈছিলে বা দেউতাই কাটি হোৱা পিছত এতিয়া কাট টিবলে সময় পাইছে নে নাই নেজানোঁ। আহি কিয়ে নে।
গোট পইচাওঁ দিবলে আছে।
গোটৰ প‌ইচা।
উম।
অ, কালি এজনীয়ে ফোন কৰিছিলে নহয়।
অ, কালি মিটিং আছিলে যে। অ কালি হেৰি আকৌ। থকাসোন সেনেকে। উম। অ, তাই ফোন কৰিছিলে। তাই তাই নগ'ল নেকি জানো, নহ'লে পইচা দিয়া দেখোন হেৰি কোনে কোনে বাক বাকী আছে পইচা দিবা বুলি গ্ৰুপত দিছে। তাপা তাই দেখোন ঠিক আছ চাবলে দিছে। তা পিছত নগলে নেকি চাব মই নোযোৱা দেখি।
এ নগলে চাগে তেতিয়াহলে। নগলে নহলে কেলে ঠিক আছে বুলি দিবনো তাই?
অ অ। তাই বাকী বোৱে কোনো নাই দিয়া। মই বাও ওম দিম দিম তেনেকে দিছোঁ।
তাপা ফাইন ধৰিব লাগে নাই তহত?
লাগে আ, পঞ্চাশ টকা। যোৱাবাৰ নগলো নহয় হা অ', ফাইনতটো পঞ্চাশ টকা। তাৰ পিছ তাৰপা এনেই এশ টকা লৈ আছে আকো বৰঙে নহয়। বৰঙণি এশ টকা হৈ আছিলে। নতুনকে খোলিছো যে অকণ বঢ়াই লৈছে। তাৰপিত লাহ লাহে পঞ্চা সচা কৰিম বুলি কৈছে। এবছৰমানৰ পিছত অ', ডেৰশ টকা
তই যে দেৰশ টকা এ, তেনেকুৱা ক ভাল আমাৰ কাৰণে নহয়। তেনেকুৱা ভাল পইচা গোট খাই আকৌ আমাৰ আকৌ হেৰি কৰিহে কয়। এই অকল বৰঙণি পঞ্চাশ টকা তাৰ পিছতে গোটলনো চল্লিশ টকাহে যায়। দহ টকা এটা থাকি যায় উ, কিহৰ খৰচ ডাল হ'ল
অ', এদিনহে বেংকত যাব লাগে।
অ', বহীখন উম, অ, বেংকলে যাবলৈ পইচা জমা দিব যাম। লাগে চাগে সেইটো আও
যাবলৈ দিবলৈ লাগে আৰু ইমান
তাৰপিছ তাৰপিছতে আকৌ এশ টকা লাগে বাৰু আমাৰ ইয়াত টমটমত গলে মানে।
লাগে বাৰু তাৰপিছতে হেৰি
তাৰপিছতে আকৌ বৰঙণি চৰঙণি হেৰি আকৌ ফাইন নাই। ফাইন ভৰিব লাগে। আমি
আমাৰ ফাইন ফাইন লয়। কিন্তু যোৱাবাৰ যোৱাবাৰ আগৰ বাৰ মিটিংখনলৈও মই নগলো নহয় আৰু তাৰপিছত গুণগুণিক কলো মই বোলো পইচা মই কিমান দিব লাগিব। এতিয়া তাই কৈছে এই পঞ্চাশ টকাটো আনিবি লুকুৱাই থবি। কোনো যদি নোলিয়াই নিদিবি বোলে। সেই বুলি ক'লে তাই মনে মনে।
শুলে
কোন কোনীয়ে
উম',
আমাৰ ইহঁতৰ হেৰিহঁতৰ নবৌহঁতৰ ছোৱালীজনী তাইহে হেৰি চেক্ৰেটেৰী অ, তাৰপিছতে উম', তাৰপিছত তাই কলে তই বোলে। সেই বোলে। পঞ্চাশ টকাটো বোলে এনেকে আনিবি লৈ আনিবি লুকাই থবি বোলে। এইকেইটা দি দিবি নহয়। যদি কয়। অ', ফাইনটো এনেকে ক'ব নহয়। তেতিয়া কম মই পাহৰিছিলো। হেৰি বুলি দিবি আৰু যদি কোনো নোলিয়াই নিদিবি বুলি ক
কম নহয় দে
তাই কম নহয়। তাৰপিছত আৰু
এতিয়া কালি উম, গ'লো নহয়। এতিয়া পঞ্চাশ পকা দিব লাগিব চাগে। মই পঞ্চাশ চকা দি পেলাই পঠিয়াব লাগিব।
উম',
তাৰপিছত তথাপিও সেই মিটিঙলে এতিয়া এনেকৈ কৈছে। এতিয়া বাৰিষা চবৰ বোকা দিছে নহয় যোনে আহিবা আহিবা কোনোবা নাহিলে মানে একো নকওঁ তেনেকে কৈছে তেনেকে কৈছে বাৰু বাৰিষা কাৰণে ফাইনটো নলবও পাৰে।
উম', নলয় চাগে ফাইনটো
টো দি পঠিয়াম আৰু কাৰোবাৰ হাতত গোটেই পোৱাহিয়ে নাই নহয়। ছোৱালীকে পঠাম বুলি ভাবি আছিলো।
অ'।
তাৰপিছত মালিক ঘৰত আছেনে নাই?
মালিকে হেই তাবিজটো তাবিজটো হেৰি কৰিছিলো যে। তাত হেৰি মানুহজনে মানে তাবিজৰ খোলাটো নাই আকৌ সেই খোলাটো দিবলৈ গৈছে।
অ', অ'। তেতিয়া কাই আজি আনিব নে কি? অ', অ'।
জানো আজি দিয়ে নে নিদিয়ে আকৌ, আজি ভৰাই থৈ দিব আৰু।
অ', আজি বস্তু কিটা মই যোগাৰ কৰি থৈছোঁ। বস্তু কেইটা মানে যোগাৰ কৰি থৈছে আৰু আজি।
হেৰী ক কি হা?
সেইটোৱে তাৰমানে বিশ্বাসৰ হেৰিত কিবা এটা পিন্ধিব লাগে নিজেও
অ', এতিয়াহে অঞ্জন মাহীয়ে দিয়া নিচিনা হে, অঞ্জন মাহীয়ে যে সেই দিয়ে যে, হেৰিটো এই সপোন দেখা সেইটো হে।
অ', অ', সেইটয়ে মানে কিবা এটা অ'। পিন্ধি থাকিলে মানে নহ'লে নিজেও তাৰ মানে এটা চেফটিত থাকে নিজৰ ভাৱ এটা হয়, যে মোৰ একো নহয়। তেনেকুৱা ভাব এটা হৈ থাকে।
অ', আৰু হেই সপোন দেখাতো দেখো যে।
হ'ব দে তেতিয়াহ'লে মই কৰি আছো অলপ পিছত দেই।